ও ৰোহান
হা পিনো কৌ
ৰাতি পিন্ধি ৰাতি দেখা পাই
ঐ তনধৰ ফালে বতৰ কেনে?
এ মস্ত বৰষুণ
এই বা আমাৰ ফালে মস্ত বাপৰে দিয়ে আছে।
এই ছয়টা মান চাৰে ছয়টা মানৰ পৰা বৰষুণে দি আছে কমাই নাই।
অ মোৰ তাত মেছেজ আহিছিল বৰষুণ দিব বুলি তাৰপিছত দিয়ে আছেচোন বাপৰে
আহ ছ চাৰে ছয়টা মানৰ পৰাই দি আছে
এ, পানী বান পানী হৈ গৈছে চাগে ক'বাত ক'বাত জানাইচোন আমাৰ ইয়াত অলপ কবাত বৰষুণ দিলেই বান পানী হৈ যায় কোনবা কোনবা জাগাত।
অ এতিয়া যিমান দেৰি দিছি হবয়ে গুৱাহাটীত বানপানী নহব।
এইটোৱে, সেই ভাত খালি না নাই?
নাই ৰ আৰু লাইনটো গেল, ভাত বনাবা গেইছিল মাত্ৰ লাইন গেল আৰু।
অ, মোবাইল চাৰ্জ দিছিলি না নাই তই?
উম মোবাইলটো মই চাৰ্জ কৰি লৈছিলো ৰ ইট্টে নাইনটি ফৰ চাৰ্জ হৈছে।
চলি জাব দে কালিলৈকে। উম উমিক ঠিকে আছে মই সেই ইণ্ডিয়াৰ খেলা চাই আছলো ৰ অৱস্থাই নাই চোন ইণ্ডিয়াৰ।
ইংলেণ্ডৰ লগত নেকি?
তে, ইংলেণ্ডৰ লগতচোন গোটেইখান হাৰিলেই।
অ গোটেই হাৰিল।
মানে আইলেণ্ডৰ লগতো হাৰছিলে বেয়াকে গমেই পাইছা।
অ, ইংলেণ্ডৰ লগতো কি হাৰি আছে, ছি।
শ্ৰেয়াছ আইয়াৰ যেতিয়াৰ পৰা কেপ্টেইন হৈচি মানে এখানো জিকাই নাই।
উম।
মানে ত শ্ৰেয়াছ আইয়াৰক হাৰ্দিক পাণ্ডিয়া হেন কৰছে, হাৰ্দিক পাণ্ডিয়া কেপ্টন হলি যেনেকে মুম্বাই খেলবা নৰা হয়।
অ।
শ্ৰেয়াস আয়াৰ কেটেইন হই সেইকাৰনে ইণ্ডিয়া টিমটো খেলব নোৰা হৈ গেইচি সূৰ্য কুমাৰক গুচোৱাৰ কাৰণে বেয়া পাইচি নেকি কিবা সিহঁতে-
উ এ আকৌ বানাৰা কি খেলি আছে বৈভৱ চ এনে গটাই আই পি এলত কি মাত দে। তেচোন ৰ 'জাত্ৰ অফৰা আৰ চাল প বলেবুতি আত যায়ি।
নাই, আই পি এলত পাৰে হেনধে কিছুমান প্লেয়াৰ অকল আই পি এলতে পাৰে। না হেতে নৰে।
উম।
এনে তেনে অৱস্থা টাৰ্গেট দি আছে ইমান কম কম ইংলেণ্ডে ভাল- কি মাৰি আছে দেখা নাই দুইশ ওপৰত। তাৰপিছত,
আজি আজিও,
ফালে এনে নোৱাৰো। চলিয়ে আছে চোন ইংলেণ্ডে তাৰগেত দি আছে, চোৱা নাই নেকি তই? ইংলেণ্ডে চোন তামাম মাৰডি আছে ছো, চছ বাদলাৰে চেঞ্জ- মাৰ দি, একশ একত্ৰিছ মাৰছি বাটলাৰে
ইণ্ডিয়াৰ ইণ্ডিয়া ওমেন আৰু ইংলেণ্ড ওমেনৰো হৈ আছে ত অ আ তেচ- থৈ আছে ন, এখান লৰ্ডছত-
অঁ হৈছ-
ই ইণ্ডিয়া লীড লৈ আছে ওৱানচেভেনভটি নাইন ৰানৰ, ফাৰ্ষ্ট ইণ্ডিয়াই টু এইটি ফাইভ মাৰ লাক অল‌আউট হৈ গল। তাৰপিছত ইংলেণ্ডে অল ওৱান ছেভেণ্টি মাৰছি অল আউট হৈ গ'ল, তাত ইণ্ডিয়া এতিয়া- অ ছিক্সটি ফ'ৰ হল-
ওৱান চেভেণ্টি নাইন ৰাইনত লিদ লৈ আছে।
হেতঁৰ আৰু তোৰ দুটা বল আছে টু, টু ফিফটি থীছি ইংলেণ্ডৰ তিনিটা উইকেট-
টু ফিফটি থ্ৰী বাপৰে বহু মাৰ দিলে চোন।
অ‍ঁ শিলচল ছয় জজবাদলাৰ এশ একত্ৰিশ হেৰিব্ৰুপ নাইনটি ওৱান নটাৰ হৈছে- চেক অপ বেথেল জিৰো উইল উইল যে আছে সাত- জানত, ইমান টান নৰে ইণ্ডিয়াই-
বাটলাৰে কি মাৰছি একশ একত্ৰিশ-
এ বাটলাত দেখাই দিছে যি কোন হয়।
হেৰি বুকে হেৰি বুকে নাইনটি থ্ৰী মাৰি আছে ন আউট আছে।
অ হেৰি বুক কেপ্টেইন ভাল ভাল লৈ আহে কেপ্টেইন হেৰি বুক।
অ ভাল কৰিছ ৰে ইমান ভাল পোৱা বুলি ভাবা নাছিলো বহুত ভাল কৰিলাক চোন-
তে ভাল কেটনঞ্চি কৰি আছে।
জেকব বেথেল আজি জিৰত গেল - বম মাৰ খাইছেচোন চব মাহাই ইঅ মাহ অক্সৰবাদ- তেলে ছিক্সটি থ্ৰী। প্ৰিন্স ইয়াৰদবে অ ষাঠি হালাক। কে আমাৰ ইণ্ডিয়া বা কি কৰে আৰু আজি-
গম নাপাওঁ, ইণ্ডিয়াতো আৰু চিৰিজ হাৰিলে আৰু বাৰু-
হাৰিল হাৰিল।
উ
আৰু তেছটো হয় আছে নহয়
অ টেষ্ট তাৰ্গেট টু ফিৱটি এইট হ'ল আৰু ন সেইটো নাইটি ফাইভ থাকি গ'ল বাকী মই তোক বোলে ফোন মাৰ- ফোন মাৰলি যে ভালে হ'লো আৰু মানে ত কথা এটা সুধো বুলি ভাবি আছিলো। এনে মই তোক এই গিফ্ট চিটিৰ কথা সুধিম বুলি ভাবি আছিলো।
অঁ কচোন।
এ তই গিফচিটি মানে কি ভাবা?
উ গিফ্ট চিটি মানে তো সেই বুলি কয় এই খানক- গুজৰাটক কয় গিফ্ট চিটি বুলি কয় না।
অ,
সেইকাৰণে গিফ্ট চিটি বুলি কয়। আহ তাৰে মানে- এ ধৰ আৰু গিফ্ট মানে ধৰ ভাৰতৰ মানে প্ৰথম ইটাৰ্ৰ, মানে ফাইনেচিয়েল স্মাৰ্ট ফাইনেচিয়েল চিটি আৰু, আৰু ইয়াত ধৰ মানে আন্ত- বেংক অফ, বিমা কম্পী অফ- শ্বেয়াৰ বজাৰ হওক ফিনটেক কোম্পানী হওক বা আই টি প্ৰতিষ্ঠান আৰু মানে ধৰ যিটো বিশ্ব মানৰ ব্যৱসায়িক সেৱাস সমূহে মানে একেলগে বিকশিত কৰা হয়। আৰু মানে,
অ, এনে মানে গিফ্টচিটিৰ কত অৱস্থিত তই যে কলি গুজৰাটত।
অ গিফ্ট চিটি মানে গুজৰাট ৰাজ্যত মানে, গান্ধীনগৰ আৰু আহমেদাবাদৰ মাজত অৱস্থিত আৰু মানে আৰু ইয়াৰ ইয়াৰ মানে, স্থান নিৰ্বাচন কৰা কৰা হৈছেন ধৰ যাতে যোগাযোগ ব্যৱস্থাটো উন্নত, হয় আৰু মানে অৰ্থনৈতিক বিকাশৰ সুবিধাৰ বাবে মানে আৰু
আচ্ছা আচ্ছা এনে গিফ্ট চিফ, শব্দটোৰ পূৰ্ণ অৰ্থটো কি।
গিফ্ট চিটি মানে গুজৰাট ইণ্টাৰনেচেনেল। ফাইনেন্স টেক্স চিটি এইটো মানে গিফ্ট চিটি।
আচ্ছা এনে ইয়াত স্থাপন কৰাৰ মূল উদ্দেশ্যটো, কি আছিল।
মূল উদ্দেশ্য মানে সেই আৰু ধৰ ভাৰতক, মানে বিশ্বমানৰ যিটো ফাইনেঞ্চিয়েল হাব আছে হাব হিচাপে মানে গঢ়ি তোলা বা, বিদেশী বিনিয়োগ আকৰ্ষণ কৰা বা উচ্চমানৰ কৰ্ম সংস্থাপনৰ সৃষ্টি, কৰা বা ফিনটেক আৰু মানে ডিজিটেল ইকনমি উন্নত কৰা। আৰু আন্তৰাষ্ট্ৰীয় বিত্ত সেৱা মানে ভাৰতত উপলব্ধ কৰা আৰু এইকেইটা মেইন কাৰণ।
অ আই এফ এছ চি মানে কি।
আই অফ চি মানে হল ইটাৰনেচনেল ফাইনেনচিয়েল চাৰ্ভিচ চেন্টাৰ আৰু আৰু ইমানে এটা এনে বিশেষ বিত্তীয় অঞ্চল আৰু মানে য'ত ধৰা আন্তঃৰাষ্ট্ৰীয় বেংকিং অফ বীমা। শ্বেয়াৰ বজাৰ সম্পদ ব্যৱস্থাপনা আৰু মানে আন বিত্তীয় সেৱা সেৱা মানে। বিশ্বামান অনুসৰি পৰিচালিত হয় আৰু
আচ্ছা আৰু তোৰ দীপ চিটিক স্মাৰ্ট চিটি বুলি কিয় কয়।
কিয় কয় মানে। ধৰ ইয়াত মানে স্মাৰ্ট বিদ্যুত ব্যৱস্থা ভূ গৰ্ভস্থৰ ইউটিলিটি। টানেল হওক তাৰে পিছত হাই স্পীড ইন্টাৰনেট তাৰপিছত, তাৰপিছত ইটেলিজ ট্ৰেফিক মেনেজমেণ্ট। তাৰে পিছত ৰেণ ওৱাটাৰ হা অট'মেটেড ৱেষ্ট মেনেজমেন্ট আৰু গ্ৰীণ বিল্ডিং টেকনলজী এইবিলাক ব্যৱহাৰ কৰা হয়।
অ এনে পিনটেক বস্তুটো কি।
ফিনটেক মানে এটা ফাইনেন্ঞ্চিয়েল টেকনলজি আৰু ইয়াত মানে তই যিবিলাক আৰটি ফিচিয়েল ইণ্টেলিজেন হওঁক, চ হওক ডিজিটেল পেমেণ্ট তাৰে পিছত, অনলাইন বেংকিং আৰু চাইবাৰ চিকিউৰিটিৰ সহায়ত মানে আধুনিক বিত্তীয় সেৱাবিলাক প্ৰদান কৰা হয়।
মানে গিফ্ট চিটি বেংকিংটো কেনেকুৱা।
গিফ্ট চিটি বেংকিংটো ধৰ বহুতো ধৰক ভাৰতীয় আৰু মানে আন্তঃৰাষ্ট্ৰীয় বেংকে মানে ইয়াত মানে। শাখা স্থাপন কৰিছে আৰু আৰু ইয়াৰ জৰিয়তে মানে বিদেশী মুদ্ৰাত ঋণ হওক। বিনিয়োগ আৰু আন্তঃৰাষ্ট্ৰীয় লেনদেনতটো সহজ হৈ উঠে‌
অ' অ' অ' আচ্ছা। আৰু তোৰ যিটো শ্বেয়াৰ বজাৰ শ্বেয়াৰ বজাৰৰ ভূমিকাটো কি।
তাৰ মানে গিফ্ট চিটিত মানে আন্তঃৰাষ্ট্ৰীয় শ্বেয়াৰ বজাৰৰ মানে যিটো ডেৰা, সেইবিলাকৰ মানে ট্ৰেডিং কৰাৰ সুবিধা আছে। ইউৰেনে ভাৰতীয় আৰু যিবিলাক বিদেশী বিনিয়োগ কাৰীক মানে, বিশ্বমানত বজাৰ মানে, প্ৰদান কৰিছে আৰু
এনে, বীমা খণ্ডত ইয়াৰ ভূমিকা কি?
ইয়াৰ মানে চা, বহুতো আন্তঃৰাষ্ট্ৰীয় বীমা আৰু যিবিলাক পুনৰ বীমা মানে, যি ইঞ্চুৰেঞ্চ কোম্পানী মানে ইয়াত মানে কাৰ্যালয়টো স্থাপন কৰিছে আৰু, আৰু ইয়াৰ ফলত মানে ভাৰতৰ মানে বীমা উদ্যোগ মানে অধিক খালী খালী হৈ গৈছে আৰু।
অ আৰু আই টি আৰু টেকনলজিৰ ভূমিকাটো কি?
ক্লাউড কম্পউটিং হওক, ডাটা চেণ্টাৰ হ'ক, তাত আৰ্টিফিচিয়েল ইণ্টেলিজেন্ঞ্চ, তাত বিগ, ডাটা এনালিটিক্স চাইবাৰ চিকিউৰিটি, এইবিলাকৰ যিবিলাক আধুিক প্ৰুক্তিৰ ওপৰত মানে মানে, বিশেষকে গুৰুত্ব প্ৰদান কৰে আৰু।
আচ্ছা! এনে বিদেশী বিনিয়োগকাৰীৰ বাবে গীপ চিটিটো ইমান আকৰ্ষণীয় কিয়?
কাৰণ হৈছে মেটা এই আই ৰুলচ এণ্ড ৰেগুলেশ্যনবিলাক অলপ ইজি হয় বা উন্নত আন্তঃগাঁথনি, আৰু তাত বিশ্বমানৰ বিত্তীয় ব্যৱস্থা আছে। দক্ষ জনশক্তি, তাৰপিছত আৰু মানে আন্তৰাষ্ট্ৰীয় মানদণ্ডৰ বাবে মানে বহু বিদেশী কোম্পানীয়ে মানে ইয়াত বিনিয়োগ কৰে আৰু মানে।
আচ্ছা! মানে ইয়াৰ ফলত কেনেকুৱা চাকৰিৰ সুযোগ সৃষ্টি হৈছে?
ইয়াৰ ফলত মানে তাতে চা, বিশেষকে মানে ধৰ বেংকিং হ'ল তাত আই টি হওক, ফিনটেক তাৰে পিছত অ' আইন হওক, বীমা ত' দাতা, দাতাই এনে চাইবাৰ চিকিউৰিটি একাউটিং, ফাইনেন্স, মেনেজমেণ্ট ইঞ্জিনিয়াৰিং, এইবিলাক মানে বহুত চাম মানে চাকৰিৰ সৃষ্টি হৈছে আৰু।
আচ্ছা! গিট চিৰিটো কেনেকে পৰিৱেশৰ বন্ধু মানে?
চাবি, গ্ৰীন বিল্ডিংছ হ'ক, তাৰপিছত চলাৰ এনাৰজি ৱাটাৰ ৰিচাইকলিং, এনাৰজি এফিচিয়েনচি, ৱাটাৰ হাৰ্ভেষ্টিং স্মাৰ্ট ৱেষ্ট মেনেজমেন্ট, এইবিলাক ব্যৱস্থা আছে, সেইকাৰণে মানে, মানে পৰিৱেশৰ লগত মানে, ফ্ৰেণ্ডলি আৰু মানে।
অ' আৰু ভাৰতৰ অৰ্থনীতি ইয়াৰ অৱদানটো কি?
অৱদানৰ চা, যিবিলাক বিদেশী মুদ্ৰা আছে সেইবিলাকে আয় বৃদ্ধি কৰা ত বিনিয়োগ বৃদ্ধি, নতুন উদ্যোগ সৃষ্টি ত মানে ভাৰতৰ প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধি, আৰু অৰ্থনৈতিক উন্নয়নত সহায় কৰে আৰু।
আচ্ছা! গিফ্ট চিটিৰ সন্মুখত কি কি সমস্যা আহে?
মানে বিশ্বৰ যিবিলাক মানে ফাইনেন্ঞ্চিয়েল হাউছ আছে, সেইবিলাকৰ সৈতে প্ৰতিযোগিতা থাকে, ত' দক্ষ জন গঢ়ি তোলা, চাইবাৰ চিকিউৰিটি হওক, গ্ল'বেল ইকনমিক ৰিক্স, আৰু যি নিয়মীয়া নীতি, উন্নয়ন, সেইবিলাক মানে সমস্যা থাকে আৰু।
মানে ভৱিষ্যতে গিফ্ট চিটিটো কেনেকুৱা হ'ব?
ভবিষ্যতে ধৰ, সেইয়ে আৰু ডিজিটেল ফাইনেন্স হওক তাৰে পিছত আৰু গ্ৰীণ ফাইনেন্স হওক। এ আই বেছড বেংকিং হওক, গ্ল'বেল ইনভেষ্টমেট প্লেটফৰ্ম হওক। বা চাষ্টেইনেবল আৰ্বান ডেভেলপমেণ্ট, এইবিলাকৰ ক্ষেত্ৰত মানে গিফট চিটিৰ মানে যথেষ্ট সম্ভাৱনা আছে। আছে আৰু।
অ এনে তোৰ অসমৰ যুৱকসকলে ইয়াৰ পৰা কেনেকুৱা মানে, লাভ কৰিব পাৰে?
তাৰ পৰানো তোৰ ফাইনেন্স হওঁক, এম বি এ আছে, চি এ, চি এছ, ডাটা চাইন্স আই তিৰ চাইভাৰ চিকৰিতি তাৰপিছত বেংকিং আৰু ইংলিছ কমিউনিকেশন এইবিলাকৰ মানে দক্ষতাটো উন্নত কৰি গিফ্ট চিটিত মানে চাকৰি বা ব্যৱসায়ৰ সুযোগ লাভ কৰিব পাৰে আৰু মানে।
অ অ এনে গিফট চিটিৰ পৰা সাধাৰণ নাগৰিক কি শিক্ষা লব পাৰে?
শিক্ষা মানে ধৰ যিটো আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ হওক, সুশাসন হওক, বনক্ষম ন গৰ, পঞ্চম নগৰ উন্নয়ন হওঁক, ধৰ বিশ্বমানৰ আন্তঃগাঁথনি তাৰপিছত উদ্ভাৱন আৰু দক্ষতা উন্নয়নৰ গুৰুত্ব এইবিলাক আৰু মানে।
অ গিপচিটি মানে অকলখন স্মাৰ্ট চহৰে নহয় আৰু।
নহয় নহয়।
উ
ই মানে এটা ভাৰতৰ মানে বিশ্বমানত বিত্তীয় বা প্ৰযুক্তিগত আৰু অৰ্থনৈতিক উন্নয়নৰ এটা স তিশালি পদক্ষেপ আৰু যদি আমি দথ দক্ষত তা বা শিক্ষা আৰু প্ৰযুক্তিৰ ওপৰত গুৰুত্ব দিওঁ তেন্তে মানে দ্বীপ চিটিৰ দ্বাৰা মান প্ৰকল্পে ভাৰতক মানে বিশ্বৰ অন্যতম অৰ্থনৈতিক শক্তি হিচাপে গঢ়ি তুলিব আৰু।
আচ্ছা
সেইটোৱে কথা।
অ অ এনেকুৱা আহে নেকি বস্তুটো?
উম।